হেল্ল', অ', নমস্কাৰ।
অ', নমস্কাৰ নমস্কাৰ। মই তোমাৰ এফালে আহিছিলোঁ কোৱাচোন।
অ', কাম এ, কাম এটা আছে কৰিবা নেকি?
কি কাম কোৱাচোন?
মোৰ মানে বিজনেছ এটা ষ্টাৰ্ট কৰিছিলো মানে মানে মোৰ লগত যাব লাগে মানে এইফালে গাড়ীত মানে
কলৈ যাব?
এ এনেই পাহাৰৰ চাইত গ'লো হয় মানে কি বুলি কয় মানে মাল বস্তু আনিব লাগে মানে আৰু এটা ল'ৰা লাগে লগত।
অ', অ', হয় নেকি, অ, এনে দৰমহা পাতি কেনেকুৱা দিয়ে?
দৰমহা পাতি মানে কি আৰু তুমি দুদিনৰ কাৰণে যাব লাগে।
অ', অ',
অ', কিবা এটা মিলাই দিম আৰু তোমাক।
অ', মানে এতিয়া কোৱা হলে ভাল আছিল বাৰু, ঘৰটো ক'ব লাগিব যে।
অ', অ', মানে এইটো কি বুলি কয়, ছয় সাত মান পাবা চাগে তুমি দুদিনৰ কাৰণেহে প যাবা।
অ', হয় নেকি?
উম।
অ', এনেকে আগতে আপোনালোকৰ কোনোবা গৈছিল নেকি পোৱালি
আগতে গৈছিল মানে কিন্তু এতিয়া মানে বেলেগ কামত সোমালো মানে মোৰ বিজনেছ মানে গাড়ী দুশমান আছে ন। সেই গাড়ী খনত বহিকে মানে ড্ৰাইভাৰ মই পোৱা নাই মানে নিজে মানে ড্ৰাইভাৰ হৈ পেলাই মানে আৰু এটা লগৰ লাগে মানে। তোমাক মই মানে ফোন কৰিলো যাব, পাৰিবা নেকি?
অ', অ', হয় নেকি, পৰাত পাৰিম বাৰু। পইচাটো আপুনি সাত হাজাৰ কলে ন?
অ', সাত
উম উম।
এতিয়া মানে অ', অ', অ', এইটো কি বুলি মানে এয়া লৈ লব লাগে আ চব্জি তবজী আলু, পিয়াজ, বিলাহী লৈ যাব লাগে পাহাৰৰ জেগাত।
অ', অ', হয় নেকি? এ তুমি মা এনে যে, বস্তুবিলাক কৰপৰা উঠোৱা?
আমাৰ এয়া চাৰিআলিৰ পৰা উঠাও। আমাৰ ইয়াত জেগা আছে, অ', অ', তাৰ পৰা আছে তাত মানে তাত ট্ৰেঞ্চফাৰ দিম গৈ।
অ', কিহঁত ট্ৰেঞ্চফাৰ কৰা, টেম্পত কৰা নেকি?
কে আৰ্মী কেম্প মানে, এনেকা জেগা ধেই আছ যে দোকান চোকান দিওঁ গৈ পেলাই বজাৰ চজাৰত। অ', পাহাৰীয়া জেগাত কেনে, আ সেমেকা দিওঁ
অ', অ', ঠিকে আছে বাৰু, পাৰিম পাৰিম পাৰিম কেতিয়া যাব লাগিব?
এ কাইলৈ ভিতৰত যাব লাগিব ৰাতি মানে।
ৰাতি ওলাবা ন, তোমাৰ এনে কি গাড়ী আছে?
মোৰ এই বলেৰ' পিকআপ এখন আছে।
আৰু?
আৰু বেলেগ গাড়ী ট্ৰাক চাক আছে নহয়? সেয়া মানে, অ', অ', আছে মানে এনেকাে বিজনেছ চলিছো আৰু টোকটাক কে চলি আছোঁ।
উম উম, ভালে কৰিছাঁ বাৰু।
অ', অ', তেতিয়া গাড়ী বেলেগে লৈ গৈ বাৰু সেয়া এতিয়া, তাত দি আছে।
উম উম এনেই ময় মানে এনেকুৱা ব্যৱসায় কৰিব বিচাৰিছিলোঁ। কিবা বুজি আপোনাক কথা সুধিব বিচাৰোঁ পাৰিম নেকি।
শুধাচোন কি কথা।
মানে মোৰো এনেকৈ সৰু সোৰা কৈ এখন দুখনমান গাড়ী আছে মোৰো। মই সেইবিলাক মই সেইবিলাক বেলেকক চলাব দিওঁ। মানে মোৰ বলে'ৰো দুখন আছে আৰু তোমাৰ। হেৰি এখন আছে তোমাৰ ট্ৰেক্টৰ এখন আছে মানে ট্ৰেক্টৰখন মানে গাঁৱতে এইবিলাক। মাটি চাটি পেলোৱা হয় মানে বেলেগে চলায়।
অ হাল চাল বোৱা নহয় ন।
হাল চাৰ বাও হাল চাৰ বাও।
অ অ অ পাৰিবা একো নাই। অ অ অ তুমি। মোক মোলৈ কণ্টেক্ট কৰিব মই তোমাৰ এনেকে বলে'ৰ পিক আপ দুখন আছে নহয় মই এ চাপলাই দিব পাৰিম তেতিয়া। আলু চব্জিবিলাক অ মোৰ লগত কন্টেক্ট কৰিলেই হ'ল। গাড় গাড়ীখন ল'লা কেতিয়া।
মই তোমাৰ লোৱা তিন বছৰ।
তিনি বছৰ ন এতিয়া এতিয়া গাড়ীখন চলি আছে নেকি।
মানে গাড়ীতিয়া পানে তোমাৰ ভাড়া গু গল গোটেইখন গড়ী।
অ অ অ অ অ মানে ক' ভাড়া ক'ত গৈছে এতিয়া।
ভাড়া তোমাৰ বাহিৰতে গৈছে বাৰু উ।
পিছে মানে মই সেইকাৰণে ভিছিলো তোমাৰ লগতে মান লাইটো লগ দিয়াহেতে আতে কমাল যি দিনা তুমি আমাক।
তুমি মোৰলে মোৰ লে মোলৈ কণ্টেক্ কৰিব মই তোমাক মিলাই দি। দিম ধুনকৈ এনেকৈ আছে আৰু মই যেনেকে মাৰো তুমি তেনেকৈ মাৰিব পাৰি বা
উম উম।
তুমি নোৱাৰিলেও অ অ তুমি নোৱাৰিলেও ধৰ এনেকে। তাকে ড্ৰাইভাৰ ৰাখিবা।
উম উম।
অ সেনেকে ৰাখিলি হ'ল আৰু।
উম উম। উম মে সেইকাৰণে সুধিছিলো বাৰু ম এতিয়া আপোনাৰ অকল। কি সেইটো ব্যৱসায় আছে ন আৰু বেছি বেলেগ ব্যৱসায়।
নাই মানে গাড়ী ব্যৱসায়তটো আছে তাৰপিছত আৰু মানেে মই ফাৰ্মখন খুলিম বুলি ভাবি আছো। উ
অ অ।
এনেকা গাহৰি ফাৰ্ম তাৰছত এনেকে ব্ৰইলাৰ ছাগলী এনেকে খুলিম বুলি ভাবি আছো মই।
হয় নেকি।
উম উম উম।
এনেই লাভ আপোনাৰ ছাগলীত বেছি হয় নে আ ব্ৰইলাৰত হয়।
এতি লাভটো এতিয়া ব্ৰইলাৰতেছৈ ব্ৰলাৰ ফাৰ্ম খুলেতিয়া বেছিকৈ মানুহ এতিয়া ব্ৰলাৰ ব্ৰইলাৰ বেছি খাই।
উ উম উম বুজি পাইছো আৰু আপোনাৰ এনে এখন ফাম। ব্ৰইলাৰ আপোনাৰ কিমান আছে।
আছে মানে পঞ্চাশটা ষাঠিটা মান আছে বইলাৰ।
অঁ মানে আপোনাৰ বেচিব পৰা হৈছেনে এতিয়া ব্ৰইলাৰবিলাক।
এতিয়া মানে অলপ সৰু হৈ আছে আৰু দুমাহ তিনিমাহছে বেছি। কৰা হ'ব আৰু আনিছোৱে ন এতিয়া। ছাগলী আছে বাৰ ল যাব পাৰিব এতিয়া। হৈ আছে ছাগলীৰ বিশ জনী মান আছে।
দুজনী মমান আছে ন খাৰহী কৰা আছে নে ছাগলী।
খাই খাই খাই কৰা আছে। আপুনি খালি এনেকে বিয়া বাৰু বিয়া হলে মোক কণ্টেক্ট কৰিব। মই দিব পাৰিম ছাগলী মাংস
এনে পাঠা ছাগলী আছে নেকি আপোনাৰ?
পাঠাটো আছে, পাঠাও আছে। আপোনাক যি লাগে।
আজিলৈকে পাম ন? মোৰ মানে আপোনাৰ মানে এনেকে বিয়া বিয়াৰ মানে কন বিয়াৰ মানে কন্টেক্ট লওঁ।
অ-অ-অ। আপুনি মোক জনাবচোন বিয়া
মানে মই কণ্টেক চণ্টেক লওঁ মানে এনেকে ভালকে আও।
অ-অ। আপুনি মোক অ আপুনি মোক জনাবচোন।
মই মানে আপোনাক বিয়াছে তেতিয়াহ'লে পালে আপোনাক দিব পাৰিম ন। ও আপনি লোকেল মুৰ্গী পায়, লোকেল মুৰ্গী লোকেল মুৰ্গী ব্যৱসায় কৰে নেকি?
লোকেল লোকেল নকৰোঁ, লোকেল নকৰোঁ। অকল মানে ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্ম আছে আৰু ছাগলী আছে আৰু গাহৰি ফাৰ্ম আছে। উম গাহৰি আছে, গাহৰি আছে।
উম-উম, মোৰ মানে হোটেল পাঁচখন, ছখন মান আছিলে বাৰু মোৰ। মানে মোৰ আপোনাত টাউনৰ ভিতৰৰ চাইডে আছে বাৰু হোটেল পালে গোটেইকেইখন।
অ-অ-অ।
মানে মিঠাই, মিঠাই মিঠাইৰ দোকান দুখন আছে হোটেল। আৰু তোমাৰ মানে এনেকে মাংস ভাত পোৱা ল দুখন আছে। পিছে আপুনি এটা গাহৰি কিমান টকাত বেছে?
অ সেইটো অলপ মানে খুৱাই বোৱাই মেলি ধুনীয়াকে অকণ ডাঙৰ ডাঙৰ হলে মানে তাক একত আশী তেনেকে বেছি দিয়া হয় আৰু।
মানে এক লাখ আশী হাজাৰ মানত বেছে?
অ এনে এনেকা বেচা হয় গাহৰি। এতিয়া গাহৰি দামো হৈছে ন অকন।
উম, উম। এনেই আপুনি গাহৰি, গাহৰি কেজি কিমান জানে নেকি?
গাহৰি কেজি এতিয়া পাঁচশ চাৰে পাঁচশ চলি আছে।
অ-অ মানে মই সেইকাৰণে সুধিলো। মই জনাত মানে তোমা আপোনাৰ আমাৰফালে মানে আঠশ টকা কেজি চলি আছিলে।
আঠশ, আঠশ টকা নহয়। আঠশ টকা এতিয়া খাহী মাংস এতিয়া চলি আছে।
অ খাহী মাংস চলি আছে ন?
উম-উম-উম।
উম, আপোনাৰ কি ছাগলীৰ দোকানো আছে নেকি? ছাগলী মাংসৰ দোকানো?
ছাগলী দোকান টাউনত আছে, টাউনত। সেয়া বেলেগে কাষ্টমাৰ লয়। মানে মোৰে দোকান মইমানে বেলেগক দি থৈচো মানে এতিয়া।
অ, অ, অ। সেইটোৱে ন? বাকী আপোনাৰ আৰু ব্যৱসায় কিবা আছে নেকি? জানিব বিচাৰি চাৰিছিলোঁ।
আৰু ব্যৱসায় সেয়াই আছে আৰু গাড়ী গাড়ী আছে গাড়ী সেইয়াতে চলিয়ে আছে এতিয়া। ফাৰ্ম বিলাক আছে। সেয়াৰ মানুহ চবত লগা আছে এতিয়া। চব চলি আছে আৰু।
চলি আছে ন? উম-উম-উম ঠিকেই আছে বাৰু। পিছে আপোনাৰ ঘৰ ঘৰত চব ঠিকে আছে?
হা, চব আপোনাৰ?
মই ঠিকেই আছে বাৰু। উম মানে আপোনাৰ আৰু এটা কথা সুধিব বিচাৰিছিলো।
মোক সোধকচোন সোধক কি কথা।
আপোনাৰ ব্ৰইলাৰ আপোনাৰ কেনেকা মানে কেনেকা কেনেকা কৈ বেচে? কেজি হিচাপে বেচেনে নে এ চাকৈ বেছে?
এটা টকে বেছো। এতিয়া ফাৰ্মত এতিয়া মানুহ আহিলে এটা টকে দিব লগা হৈ যে। এতিয়া এটা টকে বেছো, মানে কেজি হিচাপে নিদিও। মানে কাটি কুটি নিদিও আৰু এনেই এটা এটা লৈ যায় চবে গোটা।
অ, গোটা মুৰ্গী বেছে ন বেছিভাগ? আৰু লোকেল মুৰ্গী কেনেকা কেজি আপোনাৰ
লোকেল মুৰ্গী মই নাই মোৰ লোকেল মুৰ্গী নাই বেচা। অকল ব্ৰইলাৰ।
অঁ-অঁ
উম-উম-উম
মানে আপোনাৰ লোকেল মুৰ্গী কি নেবেচেই নে? নে বেচে কেতিয়াবা?
নাই, নাই লোকেল মুৰ্গী নেবেচো। অকল ব্ৰইলাৰ এনেকা আছে মোৰ।
অ আপোনাৰটো লোকেল মুৰ্গী ফাৰ্ম নাইয়ে ন?
নাই, নাই, নাই।
পাহৰিছোঁ, আপুনি ক্ষমা কৰিব মোক।
অঁ-অঁ-অ, একো নাই।
পিছে আপোনাৰ এতিয়া কেনেকা চলি আছে ব্যৱসায়?
ব্যৱসায় ভালে চলি আছে, ধুনীয়াকে চলি আছে এতিয়া।
অ, অ। পিছে আপোনাৰ লাভ লাভ কেনেকুৱা হয়? মোৰ গাড়ীটো ঠিক ঠিক চলি আছে বাৰু। লাভ লোকচান আমাৰ গত গৈ আছো বাৰু। উ-উ, এনে আপুনি প্ৰথমতে এইবিলাক ক'ৰ পৰা আৰম্ভ কৰিছিলে? কাৰণে কাৰ পৰা শিকি আৰম্ভ কৰিছিলে ক'ব পাৰিব নেকি?
মানে মোৰ লগৰ এটাই মানে খুৰী প্ৰথমতে খুলিছিলে। তাৰ পৰা মানে চাই মেলি দুটাৰ পাৰ্টনাৰশ্বিপত কৰি নিজে নিজে খুলো আৰু এতিয়া। নিজে নিজে ষ্টাৰ্ট কৰিছে বিজনেছটো। অ-অ। উম, উম।
পিছে আপোনাৰ এনেই মাহত কিমান মান টকা উপাৰ্জন কৰে?
মাহত মই মাহত এক লাখ, দুই লাখ এনেকে ইনকাম হয় আৰু।
যেনে গাহৰিৰপৰা কিমান মান আপুনি ইনকাম কৰে?
গাহৰি পৰা যেনেকে খৰচো হয়, সেনেকে খুৱাবও লাগে। পইচাও পাও সেনেকে। এনেকে ষাঠি, আশী মান এনেকে পাওঁ আৰু।
অ মানে আপোনাৰ কৰ্মচাৰী ৰাখিছে চাগৈ নিশ্চ
অ খিনি কৰ্মচাৰী খিনিকো দিবলগীয়া হৈ যায় যে।
কেইজন ৰাখিছে এনে?
আছে চাৰি, পাঁচজন মান।
উ, উ ফাইভ পাৰ্চন আছে ন? এজনক আপুনি কিমান কিমানকৈ দিয়ে মাহত?
এজনক দিওঁ ছয় পাঁচমানকে।
অ আপোনালে মানে চলিছ, পঞ্চাছ হাজাৰ টকা এটা
অ সেনেকাে থাকে আৰু সেনেকে থাকে। ধুনীয়াকে চলিব
ঠিকে আছে মানে। উম, উম। পিছে আপোনাৰ ঘৰত, মোৰো বাৰু ঠিকে চলি আছে মই মানে তোমাৰ সেইকাৰণে সুধিলোঁ। মই মানে তোমাৰ ব্ৰইলাৰ ফাৰ্ম আৰু ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ। সেইকাৰণে আপোনাক মই কথাবিলাক সুধিলো। উম, উম।
কৰিব দুয়োটাই পাৰ্টনাৰছিপত খুলিব পাৰিম আৰু তুমি যদি খোলা আকৌ মই খুলি দিম, কি আছে।
ও, ও সেইটো ঠিকে আছে বাৰু খুলিম বাৰু মই আপোনাৰ লগত। উ, পিছে আপোনাৰ এনেই গোটেইখিনি উপাৰ্জন কৰা ধনবিলাক মানে আপোনাৰ লাগতিয়াল কামত লগাই নে আপোনাৰ এনেই মানে কিছুমান কামত লগাই দিয়ে?
নাই, নাই, নাই। এইবিলাক মানে ভাল কামতে লগাও। বেলেগ কামত অপাবত খৰচ নকৰো পইচা। বিয়া-বিয়া পতা নাই। মই ছোৱালী চাইহে আছো মানে এতি
উ, উ। ঠিকে আছে বাৰু।
অ।
পিছে, ভাত খালোঁ, ভাত খালো। আপোনাৰ বিয়াত পিছে মাতিব ন?
অ মাতিম নিশ্চয় মাতিম নিশ্চয় মাতিম।
গতিকে আমি যেতিয়া বন্ধুত্ব হিচাপে আপোনাৰ এটা ভাল ব্যৱসায় পাৰ্টনাৰশ্বিপত খুলিছোঁ যেতিয়া চব বস্তুতে কোনো একেলগে থাকিলে ভাল পাওঁ।
অ ভাল ভাল ভাল ভাল মাতিম নিশ্চয় মাতিম সহ পৰিয়ালে আহিব বিয়া খাবলৈ মানে মাতিম।
উ যাম যাম সৰহ পৰিলে যাম দিয়ক আপোনাৰ ঘৰলৈ পিছে আপোনাৰ ঘৰ দুৱাৰ বনালে
নাই নাই ঘৰ বনোৱা হৈ গল এতিয়া আচিচি উঠাইছো মই
আই চি চি উঠাইছে নহ।
উম উম উম।
পিছে আপোনাৰ ঘৰটোৰ ক'ত আছিলে
মোৰ ঘৰটো এয়া চাৰীমুখীয়া ওচৰত চাৰীমুখীয়া গই ৰাইট চাইডে সোমাই গলে হ'ল
অ চাৰিমুখীয়া কৰি চাৰিমুখীয়া কৰি মানে তিনিমুখীয়া চাইডৰ
এ ৰাইট চাইডে ৰাস্তা এটা আছে এহ গাঁওৰ গোৱাল এখন আছে এ দেখিব আচি‌ চি ঘৰ এনেকে বগা এনেকে ৰং কৰি থই দিয়া আছে।
অ আপোনাৰ যে কি নামঘৰটোৰ আগফালে কি আপোনাৰ অলপ কিবা সেউজীয়া ৰং দিয়া আছে নহ
অ সেউজীয়া বগা আৰু সেউজীয়া দি থোৱা আছে।
অ ঘনচিৰিকা চৰাই আৰু আছে নেকি?
নাই নাই নাই সেয়া নাই।
অ অ মইটো এটা মানে বিল্ডিং আপোনাৰৰ তালিকা দেখিছিলো সেইকাৰণে ক'লো আপোনাক
অ অ কেতিয়াবা আহে এনেকে উৰি আহে।
উম উম পিছে আপোনাৰ ঘৰত এতিয়া মানে মা‌ দেউতা চব ভালে আছে নহ
ভাল ভাল চবৰে ভাল তোমালোকৰ
ভালেই ভালেই মইও মানে আপোনাৰ মিটিং এখনৰ কাৰণে যাব লগা আছিলে ৰাখিছোঁ দিয়ক নহ, মই ৰাখিছোঁ দিয়ক। মোৰ মানে ব্যস্তই আছিলোঁ বাৰু অলপ
শুনকচোন কথা এটা আছিলে এইটো কি বুলি কয় আপোনাৰ মা দেতাৰ খবৰ ভালেই চবৰে ন-
খবৰ ভালে ভালে
অ অ অ ঠিক আছে হ'ব দিয়ক ন অ অ